অঁহ
কি কৰি আছা?
এ আছো আৰু, তাৰপিছত
তোমাৰ দিনটো কেনেকুৱা গ'ল? হম, তোমাৰ দিনটো কেনেকুৱা কেনেকুৱা গল?
অ গ'ল আৰু দিনটো আৰু, এ কাম কামৰ পৰা আহিলো। কামটো কৰিব লাগিব আৰু উপায় নাই।
আৰু কিমান দিন কৰিবা কাম?
উম।
এনেই তুমি, এনে তুমি কি কি হবি ভাল পোৱা?
কি?
তুমি কি কি হ'বি ভাল পোৱা?
কি কপি?
হবি হবি।
অঁ হবি, এ এনেই আৰু আঁকি থাকো আৰু কি কৰি। আঁকি
অকল আঁকি থাকা, অকল আঁকি থাকা।
অঁ এইটো কি কয় তুমি কি খায় ভাল পোৱা ফাষ্টফুড?
অ' মোৰ ফাষ্ট ফুডটো ম'ম' এনে তটো মম' ম'ম ম'ম। ম'ম' ম'ম'। অঁ ম'ম' আৰু চিকেন পকৰা।
বাহ চিকেন পকৰা!
প্ৰিয় ফুড কি? ফাষ্ট ফুড।
মোৰ প্ৰিয় ফুড হ'ল অ বিৰিয়ানী, বিৰিয়ানী খালোঁ।
কিমান খায় দিবা তুমি? কিমান খায় দিবা?
অঁ পোৰা, বিৰিয়ানীৰ লগত ৰাইতাৰ লগত আহ আহা মজা লাগে খায়।
এনেই তুমি ট্ৰেভেল কৰিবলৈ ক'ত যাব বিচাৰা?
ট্ৰেভেল, ইচ্ছাটো আছে মোৰ এই এহ, দাৰ্জিলিং ঘূৰা এইটো।
অ দাৰ্জিলিং।
মোৰ লগৰ কেইটা গৈছে তো। কেইদিন আগত, ঘূৰি আহিল, ই চ'ল' ট্ৰিপ কৰে অকলে ঘূৰি আহিছে।
অঁ আৰু কিমান বাজেট লৈ গৈছিলে?
উম এইটোতো সুধা নাই তাক কিবা হ'ব আৰু কিমান হ'ব আৰু উম। দছ মান ধৰি লোৱা, এই ইমানো নাযায় আৰু! পাঁচ মাহ হ'লে হৈ যাব উম।
এনে তুমি কি মুভি বা ৱেব ছিৰিজ
যদি থাকা, তেতিয়া আৰু লাগিব বেছি, কাৰণ কি আৰু। এনে ৰিচেন্টলি ক'ত ঘূৰিছা, ৰিচেন্টলি ক'ত ঘূৰিছা?
ৰিচেণ্টলি মই। ক'ত মই যোৱাই নাই। এতিয়া ৰিচেন্টলি কি, কম এতিয়া।
উম।
এক বছৰ হ'ল, বনাৰসে গৈছিলোঁ মই।
দুই বছৰ হ'ল।
এক বছৰ অ', ওৱান ইয়াৰচ।
এইটোৱেই আৰু, উম, ঘূৰিব লাগে অলপ, ঘূৰি আজিকালি কাৰো তাতে টাইম নাই, এইটোয়ে আৰু, সবেই আৰু কামত ব্যস্ত, কোনে ক'ত ঘূৰিব।
উম, এইটো হয়।
উম।
এনে তুমি কি মুভি বা ৱেব ছিৰিজ চাই ভাল পোৱা, অ'। কি মুভি বা ৱেব ছিৰিজ চাই ভাল পোৱা তুমি?
উম, উম।
কি মুভি?
তাৰপিছত, তোমাৰ খবৰ পাতি।
খৱৰ-পাতি ভালে।
ভালে ন।
উম। তুমি ফ্ৰী টাইমত কি কৰা? এনে, তুমি ফ্ৰী টাইমত কি কৰা?
হা।
এনে, তুমি ফ্ৰী টাইমত কি কৰা?
ফ্ৰী টাইমত এনে আৰু। মোবাইল চলাওঁ, নহ'লে এ গুচি যাওঁ, এই লগৰৰ দোকানত গুচি যাওঁ।
উম, লগৰ দোকানত। আৰু কি কৰা, তা তাতে যোৱা, তাতে যায় কি কৰা তুমি? তাতে যায় কিনি, কি কৰা আৰু?
অ'।
লগৰ দোকানত যায় কিনে, কি কৰা তুমি?
কি কৰোঁ।
অ'।
এনেই আৰু, কথা-চথা, পাতোঁ আৰু অলপ।
উম।
এনে আৰু। অলপ উ ওলাব লাগে, আৰু কিমান আৰু এই কাম আৰু ঘৰতে, উপায় নাই আৰু, কাম-চাম কৰিব লাগিব।
এনে তুমি, স্পৰ্টছ ৱেগেৰা ভাল পোৱা।
উম।
স্পৰ্টছ, ভাল পোৱা তুমি?
বৰ ভাল লাগে, মই খেলোঁ। টো এই আগতে, কেইদিন আগতে এই এনেই আৰু, পোৱালী কেইটাৰ লগত, ক্ৰিকেট খেলিলোঁ।
ক্ৰিকেট কিমান ৰণ মাৰিছা তুমি?
এ মাৰিম এ এবাৰ এটা ছিক্স মাৰিছিলো, বল
ছিক্স, ছিক্স মাৰিছা তুমি?
আৰে কিমান চাৰিটা বল মাৰিছে। তাৰপিছত এটা চিক্স।
অহ, যেতিয়া গিলা এই হাৰিছিলি তুমি। জিতিলা কি হাৰিলা?
হাৰিলো আৰু, এনে খেলিছিলো আৰু।
কিমান টাৰ্গেট কিমান দিছিলে?
হা?
টাৰ্গেট কিমান দিছিল এটে?
কিমান এইব ছয় অভাৰ নেকি ছয় অভাৰ আৰু।
ছয় অভাৰৰত কিমান ৰান?
কিমান ৰান কৰিব পাৰা আৰু যিমান কৰিব।
নাই নাই, তহঁতে কিমান টাৰ্গেট দিছিল?
টাৰ্গেত ইহতে কিমান?
কি তুমি দিছিলা টাৰ্গেট?
সিহঁতে দিছিল, কিমান বা দিছিল। উম, ম এশ দুশ মান হ'ব। নাজানো কিমান?
উম, হয়, এনেই কাবাড্ডী-উবাডি ভাল পোৱা?
ভাল পাও আৰু এইবিলাক ক'ত খেলো, স্কুলত খেলিছিলো।
স্কুলত স্পৰ্টছ খেলিছা নেকি তুমি?
উম, হা?
স্কুলত স্পৰ্টছ বাগেৰা খেলিছা নেকি তুমি?
উম, স্কুলতো খেলিছিলো, এই আমাৰ এটো কি কয় কেতিয়াবা বছৰত এবাৰ হয় যে স্পৰ্টচ ডে তেতিয়া। খেলো আৰু এই ফিল্ডত গৈ কেনে।
উম।
কিবা গিফ্ট-চিফ্ট দিয়ে, আগতেতো দিছিলে উম। বহুত গিফ্ট পাইছিলো, গেমত।
কি গিফ্ট পাইছা?
এনে কিবা এ এইটো কি কয় পেন্ঞ্চিল দিয়ে, তাৰ পিছ কিতাপ দিয়ে, জামেট্ৰি বক্স দিয়ে।
হম?
পেঞ্চিল কিতাপ পাইচা না?
উম।
উম, ইউজ কৰিছা, পেঞ্চিল কিতাবৰ?
আৰু
এনে তোমাৰ এনে তোমাৰ মেট্ৰিকত কিমান ৰিজাল্ট আহিছে?
ইচ্ ৰাম নক'বা আৰু ইমান বেয়া গৈছে, টানি টুনি পাছ হৈছো আৰু।
কিমান, এটা কৈ দিয়া মোক?
নাই কিমান বা হৈছিল ফিফটিৰ ওপৰতে আছিল, কিমান বা আছিল আৰু। ফিফটিৰ ওপৰি বা ছেভেনটিৰ ওপ হ'লেতো হৈ যায় আৰু।
টিও ফ-ফিফ-ছিক্সটি ওপ ফিফটি ওপৰত না?
উম।
আৰু টুৱেলভত
টুৱেলভতটো অ' টুৱেলভতটো তাই আৰু বেয়া গৈছে।
এইটটি ওপৰত।
যেন তেন পাছ হৈছোঁ আৰু
ছেকেণ্ড ডিভিজন।
উম।
অ' সেয়া আৰু পাছ
ইটোৱে আৰু একেবাৰে পাছ টেন্স
আমাৰ স্কুলত এটা ল'ৰা আছিল। তাই ফেইল হৈছিল। তাৰ নাম চুপন মাছলি
অ' গম পাইছোঁ।
উম।
এই আমাৰ স্কুলতো বহুত কেইজনে ফেল হৈছে। কিন্তু আমি যিটো ওলাই
অ'। ময়ো পাছ কৰিছিলোঁ ফাৰ্ষ্ট ডিভিজনত টু- টুৱেল্ভত।
উম, উম বা ঠিকে। টুৱেলফা ফাষ্ট ডিভিজন, বেলেগ দে আ কি লৈছিলা চাইন্স?
অ', চাইন্স। এইটোতো ভুল কৰিলোঁ মই ছাইন্স লৈ।
কিয়? চাইন্স লৈ এতিয়া এই এতিয়ালৈকেতো চাইণ্টিষ্ট হৈ যাব লাগিছিল। কিবা বনাব লাগিছিল। এনেকুৱা এটা মেচিন বনাবা যিটো দি মানে টিপিলেই পইচা ওলাই যায়।
ভাত কেতিয়া খাবা? হেল্ল'!
অ', কোৱা। উম হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'' হেল্ল'!, হেল্ল!। হেল্ল'!
হেল্ল'!, হেল্ল'!
হেল্ল'!
হেল্ল'!